মই শুনি আছোঁ দিয়া। তুমি?
মইয়ো শুনি আছোঁ।
কি কৰিছা পিছে?
এনেই আছোঁ। কাৰেণ্টটো গ'লেই এইমাত্ৰ।
অ'! আমাৰ, আমাৰ ইফালেও গ'ল ৰবা। তাকে তো ইমান গৰম দিছে। বতাহ বুলিবলৈ মানে, বাহিৰত অ'! বাহিৰত যেতিয়া বতাহ, বতাহ, খাই বহিম, সেইবিলাকো নাই মানে। বতাহ নোহোৱাই হৈছে একদম গছ গছনি নোহোৱা কাৰণে।
তাকেইটো ঠিকেই কৈছা। হয়, হয়, মোৰ খবৰ পাতি ভাল। তোমাৰ ভালনে?
আছোঁ দিয়া আৰু মইয়ো কোনোমতে।
বাৰু আজি বা কিয় মনত কৰিলা?
তাকে বোলো এই, জনসংখ্যা বৃদ্ধিৰ বিষয়ে তোমাৰ লগত অলপমান কথা পাতোঁ নেকি? কি ভাবিছ
মানে, এইটো এটা ভাল গুৰুত্বপূৰ্ণ বিষয়ে বাচি লৈছা দেই। তুমি কথা পাতিবৰ বাবে, মানে, যিহেতু জনসংখ্যা বৃদ্ধি বৰ্তমান বিশ্বৰে গুৰুত্বপূৰ্ণ সামাজিক আৰু অৰ্থনৈতিক সমস্যা হৈ পৰিছে। মানে, ইয়াৰ ফলত মানে অ' বহুতো মানে, মানে, সমস্যাৰ সৃষ্টি হৈছে বা বিভিন্ন ধৰণৰ সৃষ্টি কৰিছে আৰু মানে, আমাৰ অ'! সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। যাৰফলত মানে, এইটো আমাৰ মানে বহুতেই গুৰুত্বৰ সমস্যা হৈ পৰিছে।
হয়, হয়, তুমি ঠিক কথাই কৈছা আৰু জনসংখ্যা বৃদ্ধি বুলিলে ধৰা, কোনো দেশ বা অঞ্চলত মা মানুহৰ সংখ্যা সময়ৰ লগে, লগে, বৃদ্ধি হোৱাকে বুজায়। যদি জন্মৰ হাৰ, মৃত্যুৰ হাৰতকৈ বেছি হয় তেন্তে জনসংখ্যা বৃদ্ধি পাবই আৰু আজিকালি, আমাৰ, আমাৰ, ভাৰতবৰ্ষত বা অসমতে হয় জন মানে, আমাৰ জনসংখ্যা বৃদ্ধি পাইছে। সেইকাৰণেতো, মই অলপতে যেনে ক'লো যে, বাহিৰত বতাহ, চতাহ নোহোৱা হৈছে। বা কিয় বতাহ নোহোৱা হৈছে? গছ -গছনি কমিছে আৰু গছ -গছনি কমাৰ কাৰণ হ'ল একমাত্ৰ জনসংখ্যা বৃদ্ধি। মানুহৰ ইমান জনসংখ্যা বৃদ্ধি পাৰি আছে যে, তেওঁলোকে মানে, গছ -গছনি কাটি নিজৰ বসবাসৰ স্থান উলিয়াব লগা হৈছে। মানে, তেওঁলোকৰ মানে, বসবাসৰ ঠায়ে নাইকিয়া হৈছে। তাৰফলত, তেওঁলোকে পাহাৰীয়া অঞ্চলৰ গছ -গছনি কাটিও তেওঁলোকে, নিজৰ বসবাসৰ বা ঘৰ বনাব লাগে। হৈছে আৰু আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ বোৰ হ'ল মানে, এটা কাৰণ বুলি নহয় যথেষ্ট যথেষ্ট খিনি কাৰণ আছে। ইয়াৰ ভিতৰত মূল কাৰণ সমূহ হ'ল উচ্চ জন্ম হাৰ, স্বাস্থ্য সেৱাৰ উন্নতিৰ ফলত মৃ মৃত্যু হাৰ কমি যোৱা, কম বয়সত বিবাহ হোৱা বা অশিক্ষা, পৰিয়াল পৰিকল্পনাৰ বিষয়ে স সচেতনতা মানে, অভাৱ। এই যথেষ্ট খিনি মানে, বিষয় আছে দিয়াচোন। ধৰা যথেষ্ট মানে, আমি ধৰা আমি ধৰা মানে, ক'বলৈ গ'লে আৰু সাধাৰণ, জনসাধাৰণ এটা বা দুটা ল'ৰা ছোৱালীতকৈ যদি বেছি দিয়ে। তেতিয়া, তেতিয়া হ'লেতো মানে, জনসংখ্যা বৃদ্ধি পাব। আৰু স্বাস্থ্য সেৱাৰ উন্নতি, উন্নতি, হোৱা নাই। যাৰ ফলত মৃত্যুৰ হাৰ কমি গৈছে। আৰু কম বয়সত বিবাহ মানে, হোৱাৰ ফলত তেওঁলোকে মানে, এতিয়া গম নাপাই যে আঁ কেনেকুৱাত, কি ধৰণৰ কেনেকুৱা, কি বস্তু কৰিব লাগে, তেওঁলোকৰ শিক্ষা কম, অশিক্ষিত মানুহে মানে এইবিলাক জনসংখ্যা বৃদ্ধিৰ কথা বুজি নাপায়। যাৰ ফলত তেওঁলোকে মানে পৰিয়াল কেনেকৈ বঢ়াব পাৰি সেইবিলাক কথাই তেওঁলোকে মানে ভাবি থাকে আৰু আজিকালি বহুত, বহুত খিনি মানুহৰ মনত মানে পুৰণা, পুৰণা মানে, এটা চিন্তা ধাৰা আছে যে, আঁ ল'ৰা লাগিব। যেতিয়া, তেওঁলোকে মানে কিছুমান যে, ল'ৰা, ল'ৰা যেতিয়ৈকে জন্ম নহয়, মানুহৰ তেতিয়ালৈকে মানে, আঁ তেওঁলোকে জন্ম দিবলৈ চেষ্টা কৰিয়ে থাকে। সেইটোৱে যথেষ্টখিনি কাৰণ আহি পৰে দিয়াচোন আৰু স্বাস্থ্য উন্নতিও মানে জনসংখ্যাৰ বৃদ্ধিত প্ৰভাৱ পেলায়। আৰু আগতে বহু লোক মানে, ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। এতিয়া উন্নত চিকিৎসা হওঁক, টীকাকৰণ আৰু ঔষধৰ সুবিধাৰ বাবে মানে, মৃত্যুৰ হাৰ কমি গৈছে। চিকিৎসা চিকিৎসাই আমাক যথেষ্ট উন্নত হৈছে, যদি উন্নত হৈছে যাৰ ফলত ধৰা মানুহৰ মৃত্যুৰ হাৰ কমি গৈছে আৰু বিভিন্ন আঁ বেমাৰৰ আমি ৰোগ নি আ ৰোগ নিৰ্মূল কৰাৰ উপায় মানে উলিয়াব পাৰিছে এই প্ৰযুক্তিবিদ্যাই আৰু যাৰ ফলত অধিক মানুহ জীৱিত থাকে আৰু জনসংখ্যা বৃদ্ধি পাই গৈছে। এনে তুমি কোৱাচোন জনসংখ্যা বৃদ্ধি হোৱা আ ফলত কি কি সমস্যাৰ সৃষ্টি হয়।
জনসংখ্যা বৃদ্ধি হোৱাত মানে বহুখিনি সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে যেনে খাদ্যৰ সমস্যা মানে আজিকালি দেখা গৈছে। বজাৰত মানে সকলো বস্তুৱেই আ মানে যিবোৰ দাম আছে মূল্য বৃদ্ধি মানে সমস্যা দেখা পোৱা গৈছে ইয়াৰ প্ৰধান কাৰণ হৈছে মানে আমাৰ যিখিনি কৃ কৃষি হৈছে তাতকৈ অধিক মানে আ মাৰ আ জনসাধাৰণ মানে জনসংখ্যা বৃদ্ধি পাইছে যাৰ ফলত মানে এই চাহিদা পোৰাবৰ বাবে আমাৰ অ মানে বস্তুৰ দাম বৃদ্ধি পাইছে ফলত মানে যিবোৰ দুখীয়া শ্ৰেণীৰ লোক আছে তেওঁলোক মানে এই অ যিবোৰ তেওঁলোকৰ প্ৰয়োজনীয় সেইবোৰ কিনিব পাৰা নাই বা বাসস্থানৰ সমস্যা মানে আজিকালি আমি য'তেই যাওঁ তাতে মানে অ বাসস্থানৰ সমস্যাই দেখিবলৈ পোৱা যায়। সকলো ঠাইতে মানে মানুহ মানে ভৰ্তি হৈ থাকে আৰু মানে আ ক'বাত ফুৰিবলৈ যাওঁ আমি যেতিয়া হোতেলত ৰোম বুকিং কৰিবলৈ যাম তেন্তে দেখো যে মানে গোটেই অ হোটে ৰোমবোৰ বুক হৈ আছে ইমান জনসংখ্যা বৃদ্ধি পাইছে আজিকালি আৰু লগতে শিক্ষাৰ অম শিক্ষাৰ ক্ষেত্ৰত তোটো মানে হৱক বা স্বাস্থ্য সেৱা মানে আমি যদি কোনোবা এখন চিকিৎসালয়ত যাওঁ দেখো যে তাৰে মানে সকলো ৰোম বোকে হৈ আছে বা নাৰ্ছ চিকিৎসক বা ঔষধ আদিৰ মানে বহুতেই মানে আমাৰ অ সমস্যাৰ সৃষ্টি হ'ব ধৰিছে বা আমি মানে সময় মতে সেইবোৰ এ মানে প্ৰাপ্ত নাপাওঁ বা মানে বিশুদ্ধ পানীৰ অভাৱ মানে আমাৰ আহ যিমানে মানুহ বাঢ়িছে সিমানে মানে গছ গছ। ছে কল কাৰখানা বাঢ়িছে তাৰ ফলত মানে আমাৰ বায়ু প্ৰদূষণ হৈছে বা বিশুদ্ধ মানে পানী প্ৰদূষণ হৈছে মানে বিভিন্ন ধৰণৰ মানে আমাৰ আহ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু মই ভাবো যে নিয়োগৰ ক্ষেত্ৰতো মানে ইয়াৰ যথেষ্টখিনি প্ৰভাৱ পৰিছে। জনসংখ্যা যিমানে বাঢ়ি গৈছে সিমানে চাকৰি বিচাৰৰ লোকৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু চাকৰিৰ সংখ্যা একে হাৰত বৃদ্ধি নাপায় ফলত নিবনুৱা সমস্যা মানে যথেষ্টখিনি বৃদ্ধি পাইছে আৰু ধৰা আ মানে মানুহেটো এই কাম বিচাৰি লৈকে বিচাৰৰ লগে লগেতো কাম নাপায় আৰু যি আমাৰ আমাৰ দেশত যিমানখিনি মানুহ আছে সিমানটা কামৰ বাবে চৰকাৰে ইমান প পদ ওলোৱাটো সম্ভৱ কথা নহয় বা ইমান খিনি তেওঁলোকৰ কাম থকা কাম মানে পদ থাকাটো সম্ভৱ কথা নহয় দিয়াচোন যাৰ ফলত মানে জনসংখ্যাৰ যিমান হাৰ আমাৰ দেশত জনসংখ্যাৰ যিমান হাৰ সিমান খিনি তাৰে আধা শতাংশ মানুহে নিবনুৱা হয়। আ চলিব লগা হৈছে যাৰ ফলত মানে যথেষ্ট খিনি সমস্যাৰ সৃষ্টি হৈছে দিয়াচোন আৰু পৰিৱেশৰ ওপৰতো ইয়াৰ যথেষ্টখিনি প্ৰভাৱ পৰিছে অধিক জনসংখ্যাৰ বাবে বনাঞ্চল কাটি ঘৰ উদ্যোগ আৰু পথ ঘাট মানে নিৰ্মাণ কৰাত লাগি গৈছে জনসাধাৰণে ইয়াৰ ফলত বন ধ্বংস হৈছে। বায়ু, পানী প্ৰদূষণ হৈছে। জীৱ বৈচিত্ৰৰ মানে ক্ষতি হৈছে আৰু জলবায়ু পৰিৱৰ্তন সমস্যা বৃদ্ধি পাইছে। মই তোমাক অলপ আগতে যেনেদৰে কলো মানুহসকলে মানে নিজৰ বসবাসৰ কাৰণে পাহাৰীয়া অঞ্চলত থকা গছ গছনিও কাটি ধ্বংস কৰিছে যাৰ ফলত মানে যিবিলাক বনৰীয়া জীৱ জন্তু পশু পক্ষী আছে তেওঁলোকে মানে আহ মাজ ৰাস্তালৈ নামি আহিব, ৰাজপথত নামি আহিব লগা হৈছে আৰু তেতিয়া হঠাতে মানে তেওঁলোকৰ দুৰ্ঘটনা দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগীয়া হয়। তাৰে ফলত, আজিকালি তুমি আ বাতৰি চাতৰি চালে গমে পাবা যথেষ্ট খিনি মানে বিলাক খবৰে বিয়পি পৰিছে আৰু মানে বিভিন্ন ধৰা কল কাৰখানাৰ পৰা ওলোৱা যিবিলাক ধোৱা সেইবিলাকে মানে বায়ু প্ৰদূষণ কৰি দিছে। ছে আৰু জলবায়ুৰ পৰিৱৰ্তন হৈছে কাৰণ যিখিনি সময়ত বৰষুণ হ'ব লাগে সেইখিনি সময়ত নহয় বা কেতিয়াবা অনিয়মিত বৰষুণ হয় নেৰা নেপেৰাকে বৰষুণ দি থাকে যাৰ ফলত মানে আ কৃষকৰ যথেষ্টখিনি ক্ষতি হয় এইবিলাক বিভিন্ন ধৰণৰ কাৰণ আহি পৰিছে। আৰু অ নগৰ অঞ্চলতো যথেষ্টখিনি সমস্যা দেখা যায় নগৰত অত্যাধিক জনসংখ্যা মানি বৃদ্ধি পাইছে যাৰ ফলত যা যান আ যান বাহন বাসস্থানৰ অভাৱ হৈছে। বস্তি বৃদ্ধি হৈছে, আৱৰ্জনা ব্যৱস্থা মানে সমস্যা হৈ পৰিছে প্ৰদূষণ বৃদ্ধি পাইছে আৰু তুমি নিজে এটা কথা গমে পাবা চাগে, যিমানে মানুহ বৃদ্ধি সিমানে আ মানে মটৰ বা মটৰ বিলাক মটৰ হওঁক বা বিভিন্ন ধৰণৰ কল কাৰখানা হওঁক আৰু যান বাহনৰ বৃদ্ধি পাইছে যাৰ ফলত আমাৰ যথেষ্টখিনি বায়ু প্ৰদূষণ হৈছে আৱৰ্জনাৰো যথেষ্ট খিনি সমস্যা আহি পৰিছে কিছুমান মানুহে তোমাৰ পৰিৱেশ সংৰক্ষণৰ বাবে আৱৰ্জনাবোৰ সঠিককৈ ব্যৱহাৰ কৰে বা স সঠিক জাগাত পেলাই কিন্তু অ কিছুমান মানুহতো মানুহেতটো পৰিৱেশৰ কথা নাভাবে যিবিলাক অ অশিক্ষিত মানুহ আছে। তাৰ ফলত যথেষ্টখিনি মানে সমস্যাখিনিৰ সন্মুখীন হৈছে। এ তুমি কোৱাচোন বাৰু শিক্ষা ব্যয়ৱস্থাৰ ওপৰত। মানে কি ভাৱ পৰিছে ইয়াৰ।
মানে বিদ্য়ালয় আৰু মানে মহাবিদ্যালয়ত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে তাৰ। মানে শিক্ষক শ্ৰেণী কোঠা আৰু মানে শিক্ষাৰ সুবিধাৰ ওপৰত মানে অধিক চাপ কৰে মানে। ম যিমানে আমাৰ জনসংক্ষা বাঢিছে সিমান ছাত্ৰ ছাত্ৰীৰ সংক্ষাও বাঢ়িছে মানে সেই হিচাপে আমাৰ। বিদ্যাল ম মহাবিদ্যয়। ল বা শিক্ষক হওক মানে আন বিভিন্ন ধৰণৰ মানে ওপৰত মানে আমাৰ চাপ। কৰিবলৈ ধৰিছে তাৰ ফলত মানে আমাৰ যিবোৰ মাহিলী আহ মানে আমাৰ। ফিজ আছে অ মানে মাহিলী আমাৰ অ দিবলগীয়া হয় ছাত্ৰ ছাত্ৰী সেইবোৰ মানে বাঢ়ি গৈছে। লগকৈ আহিছে। তাৰ ফলত মানে যিবোৰ দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মানে অ মানে সঠিক শিক্ষা লাভ কৰিব পৰা নাই। অ বা মানে অ শিক্ষা নাস্ৰ মে কষ্ট হৈছে ইমান মাহিলী বেতন আজিকালি বঢ়াই দিছে যে। তেওঁৰ মানে উ অ মানে মাহি অ বনতো ভৰাওতে মানে তেওঁ। মানে এ জীৱিকাৰ আধা মানে আহ আধা। উপাৰ্জন খৰে খৰচে হৈ যায় তাৰ ফলত মানে তেওঁলোকে সঠিক মানে উ শিক্ষা লা। কৰা নাই বা বিদ্যালয় মহাবিদ্যালয় মানে এইবোৰত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুতেই বাঢ়ি গৈছে
হয় হয় তুমি ঠিক কথাই কৈছা আৰু স্বাস্থ্য খণ্ডতো ইয়াৰ যথেষ্টখিনি প্ৰভাৱ পৰিছে। চিকিৎসালয়ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে চিকিৎসক হওক নাৰ্ছ ঔষধ আৰু চিকিৎসা সা সুবিধাৰ ওপৰতো। অধিক চাপ মানে বৃদ্ধি পাইছে আহ চিকিৎসকলত যিমান খিনি ৰোগীৰ সংখ্যা মানে যথেষ্টখিনি বৃদ্ধি। জনসংখ্যা বৃদ্ধিৰ কাৰণে যাৰ ফলত মানে যথেষ্ট খিনি অসুবিধা হৈছে যেনে ধৰা আহ। চিকিৎসকে চিকিৎস। ৰোগী যিমানে বাঢ়ি গৈছে সিমানে ধৰা চিকিৎসকৰ সংখ্যা কিন্তু ইমান ইমানটো বাঢ়ি যোৱানাই দিয়াচোন কাৰণ। সকলো বেছিভাগ নিবনুৱা সময় নিবনুৱা সমস্যা কাৰনে সকলো মানুহেতু ইমান খিনি পঢ়ি পাতি বা আহ চিকিৎসক হ'ব নোৱাৰে বা নাৰ্ছ হব নোৱাৰে যাৰ ফলত তেওঁলোকে মানে। এ চিকিৎসকসকলে ৰোগী মানে চোৱা মেলা কৰাত অলপ অসুবিধাৰ সৃষ্টি হয়। আৰু জনসংখ্যা বৃদ্ধি আৰু দৰিদ্ৰতাৰ মাজত মানে অ তাতে ভাল সম্পৰ্ক আছে যথেষ্টখিনি সম্পৰ্ক আছে। অ বৃহৎ। পৰিয়ালত আয় সীমিত হলে সকলো সদস্যৰ মানে প্ৰয়োজন পূৰণ হোৱাটো কঠিন হয় যাৰ ফলত দৰিদ্ৰতা বৃদ্ধি পায়। এতিয়া ধৰা তোমাৰ এ এটা পৰিয়ালতে সাত আঠজন সদস্য সদস্য আছে আৰু এ। যাৰ মানে এটাই আই হল বা এজন মানুহে তেওঁলোকৰ মানে আই কৰে বা এজন মানুহে। লোকৰ কাম কৰে সেই আঠ সাত আঠটা সদস্য চলোৱাটো সম্ভৱ কথা নহয় দিয়াচোন আৰু বৃহৎ পৰিমাণে। এনে খৰচ বহুত বা যথেষ্ট খিনি এজন এজন মানুহৰ যথেষ্ট খিনি অ উ সামাজিক যথেষ্ট খিনি। নিজৰ নিজৰ যথেষ্টখিনি প্ৰয়োজন আছে আৰু এই প্ৰয়োজন বিলাক এজন মানুহেতো। পূৰণ কৰাটো সম্ভৱ কথা নহ আৰু যাৰ ফলত যথেষ্টখিনি দৰিদ্ৰতা বৃদ্ধি পায় আৰু আজিকালি যে। যিমানে নিবনুৱা সমস্যা বৃদ্ধিয়ে পাইছে এখন ঘৰৰ সকলো মানুহেতো কাম কা। ম কামটো নাপাই দে আৰু কাম। সম্ভৱ কথাও নহয়। আৰু জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ মোৰ হিচাপে মানে যথেষ্ট খিনি আমি ব্যৱস্থা লব লাগিব। যেনে পৰিয়াল পৰিযকল্পনা প্ৰচাৰ কৰিব লাগিব শিক্ষা সম্প্ৰসৰণ কৰিব লাগিব আজি যথেষ্ট খিনি মানুহে। অশিক্ষাৰলত মানে শিক্ষা তেওঁলোকৰ অ শিক্ষা নাই বা অশিক্ষিত অশিক্ষিতৰ ফলতে তেওঁলোকে মানে পৰিয়াল। পৰিকল্পনাটো অলপ বেছিকৈ কৰে বা সদস্য তেওঁলোকে বেছিকৈ বঢ়াব খোজে বা বিশেষ্ শিক্ষা হওক সচেতনতা বৃদ্ধি কৰিব লাগিব আৰু উপযুক্ত বয়সত বিবাহ হ'ব লাগিব আৰু স্বাস্থ্য সেৱাৰ উন্নত। অত্যন্ত জৰুৰী হয় আৰু এনে তুমি কোৱাচোন। মহিলাৰ শিক্ষয় কে শিক্ষাই কেনেকৈ সহায় কৰে।
মানে শিক্ষিত মহিলাসকলৰ পৰিয়াল পৰিকল্পনাৰ বিষয়ে মানে অধিক সচেতন হয় বা তেওঁলোকে কম। বয়সত বিবাহ নকৰে আৰু মানে সৰু পৰিয়াল গঠন কৰিবলৈ আগ্ৰহী হয়। মানে আমি যদি অ মহিস মানে উম এই যিটো আমাৰ আগৰ মানসিকতা আছে যে ল'ৰা হ'ব লাগে। সেই মানসিকতাৰ পৰা মানে তেওঁলোকে বাচি যায় আহ বা মানে ত। বিভিন্ন ধৰণতে সচেতন হয় বা কম বয়সত বিবাহ নকৰে বা সৰু সুৰা গঠনৰ বাবে তেওঁলোকে মানে আগ্ৰহ। কৰে বা মানে বেছি ডাঙৰ পৰিয়াল নকৰে।
হয় হয় তুমি ঠিক কথাই কৈছা। আজি তোমালোকৰ কথা পাতি মোৰ এই বিষয়ত যথেষ্টখিনি অভিজ্ঞতা হল দেই।
মানে মোৰো বহুতেই ভাল লাগিল।
ঠিক আছে আজিলৈ সামৰো তেনেহলে ধন্যবাদ।
হয় ধন্যবাদ।